অ নমস্কাৰ কোৱা।
এ তোমাক কথা এটা কাৰণে ফোন কৰিলো বোলো।
কোৱাচোন।
এ মোৰ জুলাই পোন্ধৰ তাৰিখলে বিয়া।
অ।
তোমাৰ এই পেডেলটো কাৰণে ফোন কৰিছিলো।
অ
এনে তুমি কিমান মানকৈ পোন্ধৰ তাৰিখে অ।
অ তোমাৰ মোৰ সেইদিখন বেলেগ জেগাত নাই বাৰু পেণ্ডেল চে বিয়া।
অহ অহ।
কেনেকে কিমান ডাঙৰ তোমালোকৰ চোতালতে কৰিব চাগে।
চোতালতো তোমাৰ আমাৰ বহুত ডাঙৰ আছে। তোমাৰ কিমান মান মানে আহিবগৈ?
তোমাৰ পেডেল লাগিব তাৰপিছত তোমাৰ লাইটৰটো বেলেগ বাৰু। লাইটৰ বেলেগ খৰচ। অ এনেকা গানৰ বক্স চক্স লাগিব নেকি?
বক্স চকস মানে তোমালোকৰ লগতে লৈ আহিবা আৰু।
অ অ আহিম, অহ লৈ যাম, তাৰপিছত তোমাৰ পেনেলৰ ভিতৰত চাগে টোনিং লাইট চাইট ধেয় দিব লাগিব নেকি।
ত পুৰা ৰা মানে আমাৰ মানে ঘৰটো মানে চুকৰ অলপ। মানে চুপটোপা তোমাৰ টুনিচেত যাব
উম।
তুনি চেত তাৰ পিছত আকৌ মানে বিয়া এনেকুৱা ফটো বিলাক লগাব লাগিব ন।
অহ।
মানে এখনখন মানে তোৰণত তোৰণ যে বনাই যে। এই ভাগৱ মানে গেট গেটৰ নিচিনাকৈ বনাই বনাই যাব লাগিব তিনি চাৰিখন মান হলেই হ'ল।
অঁ সেনেকে ন।
তোমাৰ কিমান মান আহিব এনে বাজেটটো?
তোমাৰ হেৰি মান পৰিব পঞ্চাশ, চল্লিশ পঞ্চাশ হাজাৰ মান হব গৈ ছাগে?
চল্লিশ পঞ্চাশ হাজাৰ ন।
উম।
তোমালোকে তাৰ লগত কাৰিকৰটো আনা নে?
কাৰিকৰ নাই কাৰিকৰটো এনেকে বেলেগে এনে এনেকে চিনাকি টাইপৰ আছে বাও এনেকোৱা লাগিলে মোক মই আগতে কৈ থৈ দিব পাৰিম বাৰু তোমালোকক যদি লাগে।
অ অ হেৰি মানে আকৌ মানে মই ভাবিছিলো কি কি মানে কেণ্টৰ লগতে মানে কেটাৰিং পাৰ্টি তোমাৰ ধৰা ফটো হেৰি মানুহ মানে ফটো কেমেৰা মেন তাৰপিছতে আকৌ অ হেৰি এনেক কাৰিকৰ চাৰিকৰ চব মানে একেলগে আহে বুলি ভাবিছিলো।
একেলগে সেনেকে নাহে নহয় নহয় চব কেমেৰামেন টোও বেলেগ তোমাৰ তাৰপিছত আৰু সেই কাৰিকৰটো এনেকে কৰিকৰটো মোৰ চিনাকিহে আছে কিন্তু এনেকে টেণ্টত কাৰিকৰ নাযায় তেন্তে অকল তোমাৰ পেডেল খিনি যাব লাইটটো যাব বক্স যাব এইকেইটাহে যায় তেণ্টৰ ফালৰ পৰা।
আচ্ছা।
বাকী বাছ বাচন বাতি খিনি যাব তোমালোকৰ চচপেন তচপেন ধেৰ বাচন বিলাক
অ মানে ত মোক মানে গোটেই কাপোৰটো নতুন কাপোৰ লাগিব দেই মানে এইবিলাক এইবিলাক দাগ-দাগ থকাবিলাক দিলে ভাল ভাল নহব ন
অ আছে আৰু ডাইনিং চাগে তোমাৰ কাঠৰ লাগিব নে এনেকা প্লাষ্টিকৰ টেবুল খন লাগিব? অ চাৰি চাৰিজনকে বহিব পৰা ন উম-উম আছে দিয়া বাৰু
মানে-মানে বুফে হ'ব মানে এইটো বিয়াখন মানে তোমাৰ হেৰি আকৌ বুফে তোমালোকে মানে বুফ-বুফে সেইটো আনা
আছে-আছে অ সেয়া চচপেনো আছে এনেকা তোমাৰ যোগাৰবিলাক আনি থৈছো মই তাৰপিছত তোমাৰ আৰু কেটেঙৰ কথা কৈছিলে যে এনেকা ভাল এনেকা বুকে কৰা কেটেঙৰ পাৰ্টি এটা মোৰ চিনাকি আছে বাৰু
অঁ
তোমাৰ লাগিল লাগে যদি মই এনেকে কৈ দিব পাৰিম সি মানুহজনৰ লগত কথা পাতিলে বা
অ তুমি মানে এনেই সিহঁতৰ বাজেটতো কিমান মান হ'ব বা
সিহঁতৰ বাজেটটো লয় দেই সিনে ভালে কাম কৰে তোমাৰ কাম এনেকা বেয়া নোপোৱা বাৰু
মানে তোমাৰ কামটো ভাল হ'লে পইচাটো দিবলৈ বেয়া নালাগে হয় নে নহয়?
উম তোমাৰ এনেকা দহটা মান ল'ৰা আছে বাৰু ভালেই কৰে সিহঁতেও মই যি কেবাৰে মোৰ বিয়াত তেনেকা পঠিয়াই দিছো পিছত এইটো প্ৰব্লেম পোৱা নাই যে তোমাৰ কেটাৰিং পাৰ্টিটো বেয়া হ'ল এনেকে নকয় আৰু
অ মানে নাম থকা উম ভাল-ভাল কেটাৰিং মানে অ অ
যদি লাগে মই সিহঁতক তোমাৰ নম্বৰটো দি দিম মানুহজনৰ কথা পাতি লগা কেটাৰিং পাৰ্টিটো লব সিহঁতেও তোমাৰ এনেকা হেৰি মান ল'ব লাগে আৰু
দহ পোন্ধৰ মান অ সিমানে ল'ব বাৰু ত্ৰিশটা মান পোৱালি লাগিব মানে আইটেম তোমাৰ ধেৰ হ'ব ন
অ হয় নেকি?
অ
তেজ আমাৰ জানো আছে নাই এ সিহঁতে মিলাব পাৰিব বাৰু মই সেইটো দি ইমান নাজানো খালি মালিকটো এনেকা নাম্বৰ দি দিম।
অ ঠিক আছে।
বাকী পোন-পোন্ধৰ তাৰিখে ন বিয়াখন।
জুলাই
অ-অ এইটো মাহতে।
অ এনেই আকৌ তোমালোক কেমেৰা মেনো চিনাকি আছে নেকি?
কেমেৰা মেন আছে অ এটা।
অ মোক ভাল ন।
তাৰ কন্টেক্টটো দি দিম তুমি তাৰ লগত চব কি কি লাগে ধৰ সেইবিলাক। কথা পাতি ল'বা।
আচ্ছা-আচ্ছা মানে মোক মানে ধুনীয়া ভিডিঅ' এটা মানে। কৈ দিব লাগিব প্ৰথমৰ পা মানে জোৰোণৰ পা বুলি। এনেকে শেষলৈকে আৰু আঠ মংসলালৈকে মানে।
আহ সিহঁতেও সেনেকা-সেনেকেই পইচা ল'ব বাৰু কেইটা লৰা লাগে তুমি কি কি? ভিদিউৰ গাভাৰ লাগে নে নাই। ড্ৰন শ্বট লাগিব নে তাৰপিছত এল বাম পইচা বেলেগকে ল'ব।
আচ্ছা
যদি কম বাজেতত লাগে সি এলবামটো নিদিয়ে এনেকা তোমালোকৰ সেন্দ নিজে বনাই ল'ব লাগিব পাছত এলবাম তোমালোকে।
আৰু নিজে বনালে থ'ব নালাগে আৰু ধৰ সিহঁতে বনাব লাগিলে পইচা কেইটমান বেছিকৈ দিম।
অ সেইটোৱে সিতে কমতে সিতে চিনাকি থাকে যে সিহতে কমতে বনাই দিব পাৰে ধৰ- তুমি নিজে পাছত ফটো খিনি লৈ বনাম ব যু গ'লে তোমাৰ বেছি পৰিব অলপ পইচাটো অহ সেইকাৰণে। তোমাৰ এটা পেকেজ হিচাপতে সিনেও লৈ ধৰ পইচা। তিনি চাৰি দিন হয় গৈ যায় ন তিনি চাৰি দিন হাজিৰা দিব লাগিব সিতে এটা দুটা ল'ৰা লৈ যায়। তাৰপিছত আকৌ ভিডিঅ' এনেকা এডিট কৰাও কিছুমানে ধৰ নলয় ভিডিঅ' এডিট। নললে ধৰ এনেকে টুকুৰা টুকুৰি ভিডিঅ' বিলাক দি দিয়ে তুমি যে কেনেকে ধৰ বেয়া লাগিব চাই সেইকাৰণে এডিট কৰিলে ভাল আৰু ধুনীয়াকে গোটেই তোমাৰ ধৰ জোৰ নাপায় তাকে আঠমঙলালেকে থাকে চব দেখাই।
অ ইহঁতে এনে ইহঁতে এনে দ্রুণ চূণ আনে নে।
দ্রুন আছে অ।
অ ড্রোন অ ড্রোনখনো লৈ আহিব লাগিব।
অ তোমালোকে উপেন পেণ্ডেল দিয়া নেকি তেতিয়া ভাল হ'ব ড্রোনশট্ৰ ল'লে। অ তোমালোকে অকমান বাৰ- নাই চোৱা মই তোমাৰ এনেকা পেণ্ডেলৰ ফটোও আছে বাৰু মই তোমাক পঠাই দিম।
অ ঠিক আছে অ অ।
বিয়াত মই আগতে কৰা।
অ ৰাতি ফাংচন হ'ব মানে ষ্টেজটা বনাব লাগিব তুমি।
বক্সো লাগিব চাগে ভাল
বক্স তোমাৰ মানে মানে ত লো টপ চব লাগিব। ৰাতি ডাঙৰ ডাঙৰ ফাংচন হ'ব তাকে ছিংগাৰ এটা মাতো নেকি?
এ ছিংগাৰ তুমি ওচৰৰে কাবাক গাব দিয়া গাঁৱৰে ভাল কোনোবা। গোৱা এনেকুৱা মানুহ।
অ।
ডাঙৰ চিংগাৰ নামাতিবা এনেকা বিয়াত ডাঙৰ চিংগাৰ নাহে।
মানে বেছি ডাঙৰ নহয় মানে সৰু সুৰা লোকেল আৰু
উম তোমালোকৰ গাৱৰে কাবা এটাক কৈ থব ধৰক কিবা এটা দি দিবা আও
অ
বাকী চব বজা চজা হৈ আছে চাগে
বজা বজাৰ চজাৰ চব যা যোগাৰ চলি আছে
অ
তাকে বোলো পেণ্ডেলটো মানে তোমালোকে মানে কেতিয়া পৰা আৰম্ভ কৰিম বুলি ভাবিছা পেণ্ডেলটো
উম পোন্ধৰ তাৰিখে চৈধ্য তে তোমাৰ মই এঘাৰ এঘাৰ তাৰিখ মই কাইলে যাম বাৰু কাইলে ফ্ৰী আছো চাই আহিম গৈ চোতালখন
অ জোখটো লৈ যাব
অ জুখটো লৈ যাম তোমাৰ এঘাৰ বাৰ তাৰিখ মানে মই কাম ষ্টাৰ্ট কৰি দিম দিয়া খুটা পুটি দিম
অ ঠিক আছে ঠিক আছে
আৰু ভাল মানে তোমাৰ লাগিব কি দুদিন তিনদিন মান লাগে
উম
হ'ব ৰাতিও এনেকা কৰে ন? কাম মোৰ মানুহ আছিল ৰাতিও কৰি দিয়ে সিনা লাইটক কাম খিনি ৰাতিয়ে কৰে।
অ
ইমান লাইট লগোৱাৰ পৰা বাকী লাইট যাই খোৱা বোৰ খোৱা ৰুমটোত লাইট লাগিব
সেইটোৱেতো অ
সেইবিলাক চব কৰাই দিম বাৰু তোমাৰ
তাকে বোলো বিয়াখনৰ কাৰণে হেৰিটোয়ে পোৱা নাই ছাগলীটো মানে ক' পৰা আনিম। খাহী ছাগলী তো, উম
সেইটো তোমাৰ গাঁৱত সোধা নাই কাৰোবাক
গাঁৱত মানে তে তেনেকোৱা নাই তেনেকোৱা মানে আগতে আ আছিলে বিহুত কাটি দিলে ন তোমাৰ, এতিয়া নাই এতিয়া
সেনেকে মাংস কটা মানুহ এজনক কৈ থব পাৰা আগতে মোক আমুক তাইখে ইমান কেজি মাংস লাগে দিব পাৰিব নোৱাৰে
অহ
কিমান মান কেজি লাগিব চাগে তোমাৰ পোন্ধৰ বিশ
তোমাৰ, এ বিছ বিছ কেজি নহ'ব এক কুইণ্টেল মান হ'ব লাগিব, ধেৰ মানুহ পাতিছো তোমাৰ তিনি হাজাৰ চাৰে পাঁচ হাজাৰ মান হ'ব মান উ
অ সেই কি কি আইটেম কি কি কৰিছা?
আইটেম তোমাৰ ধেই আছে, আইটেম তোমাৰ চ চল্লিশটা মানে হ'ব চল্লিশ নহয় পঁয়ত্ৰিশটা মান হ'ব মানে, আইচক্ৰীম ফুচকা চুচকা মানে চব প্ৰায় পাঁচটা ছচটা মানে ধেৰ আৰু
উম
মানে পৰিয়ালে এখনে বিয়া ন
অহ ডাঙৰ কে পাতিছা মানে
হয় সেইটো
অ অ তেনে কেটেঙৰ মানুহো ধেৰ লাগিব চাগে চাহ তাহ কফি চপিও থাকিব চাগে
কফি চফি পক
মোৰ তাত তোমাৰ কফি মেচিনো আছে সেইটো তোমাৰ পইচাটো এক্স টা পৰিব বাৰু সেইটো ল'লে
এনে পাৰ দে তুমি কফি মেচিনটো কিমান লোৱা
তোমাৰ কফি মেচিনৰ ভাড়া একদিনৰ তোমাৰ সেই পাঁচ হাজাৰ টকা। অহ
এই পাঁচ হাজাৰ বহুত কৈছা দেখোন।
নাই কিবা এটা মিলাই দিবা আৰু।
চাৰে চাৰি তিনি হেজাৰ মান ল'বা আৰু দিয়া পয়ত্ৰিশ মান।
এ নাই তিনি হেজাৰ নোৱাৰিম মই, তুমি হেৰি দিবা দিয়া চাৰি হেজাৰ টকা দি দিবা।
চাৰি হেজাৰ হব
উম হ'ব দিয়া।
অ
কফি মেচিনটোতো থাকিব তাৰপিছত তোমাৰ
আৰু হেৰি হেৰি চ মাইকী মানুহ কেটেং লাগিছে যে মানে কেটেং পাতি যে মাইকী মানুহ থাকে যে পকৰি চকৰি দিবলৈ
অ অ অ সেই তুমি সেই মানুহজনৰ লগত কথা পাতি ল'বা গেটেঙৰ পাৰ্টি মানুহজন
অ অ ত মানে তোমাৰ তুমি আৰু মই সিমানতে যদি বেছি পইচা কয় মই তোমালৈ ফোন এটা তোমালৈ ফোন এটা লগাই দিম তুমি কিবা এটা কৰি দিবা আৰু।
অ মোক জনাই দিবা নহবা মোক ক'ত লগত ফোন লগাই দিবা।
অ ঠিক আছে মেৰিয়া হ'ব। বাকী তোমালোকৰ এতিয়া কি কেইটামানত আহিব কেইটামান মানুহ আহিব?
মোৰ আছে তোমাৰ হেৰি যাব মোৰ মানুহ এ হৈ যাব তোমাৰ পাছ দিনা তেনেকে কাম উলিয়াই দিয়ে। আছে মোৰ তাত কম আছে তোমাৰ আন্দামানে আছে মানুহ এনেকা।
অ অ হেৰি এইটো শুনাচোন এই তোমাৰ চকীটো যে
অহঁ।
চকীটো যে লোহাৰ বগা যে চকীটো যে।
অ কভাৰটোৰ কথা কৈছা নেকি?
কভাৰ কভাৰ নালাগে লোহাৰ টাইপৰ চকীটো যে বগাটো যে।
অ শেষ সেইটো লাগিব। আছে আছে মোৰ তাত। সেইটো তুমি এনে বহা ৰুমটোত সেইখিনি চকী দিবা আৰু
খোৱাটো খোৱা খোৱা দিম আৰু সেইটো সেইটো কৰিম।
অ অ সেনেকেই হ'ব দিয়া ঠিক আছে দিয়া হ'ব ন।
অঁ ঠিক আছে ঠিক আছে তুমি মোক ফোন এটা কৰি দিবা হা
অ জনাই দিম।
অ অ।